অ, কি এ আছো এই স্কুল পা এইক আনি পেলাই।
অ, ভাত খালি খালি, ভাত খালি অ, অ অ। মই খাই উঠিছো, এ ভাত খাই উঠিছো হেল্লো অ।
অ
খাই পেলাই বহি আছিলো। বোলো কথা অলপ পাতো আও। ভাত কিহে খালি।
ভাত সৰিয়হ হেই, উম মাছ বনালো। মাছ
অ কি
তাৰ পৰা আকৌ হেৰি জিকা এনেকে হেৰিয়ে আলু ভাজি লোৱা মাছ টেঙা দি বনালো
আহ আহ টেঙা দি খাই ভালে লাগে ময়ো মাছ সেয়া টেঙা মাছ মধুখোলেং টেঙা দি বনালো মধুখোলেং টেঙা
অ অ মই আকৌ হেৰি নেমু টেঙা দি বনালো
আহ নেমু টেঙা দিলেও ভাল লাগে মধু ফোলেংটো ভাল লাগে খাই ন
অ সেইটোও ভাল লাগে খাই
উম পথাৰ ফালে পানী চানী হৈছে নে নাই
পথাৰত পানী ইমান হোৱা নাই
অ নহলে মাছ চাছ ওলোৱা নাই আৱ ন
হেই মাছে মাজতে মাৰি উঠিছে হে আমাৰ পুখুৰী আছে যে
অ
তহতৰ পুখুৰীত ধেৰ মাছ ওলাইছিলে
অ বাছ সেৰি দিয়ে নে সেয়া সেৰি মাছ বাহিৰা মাছ।
এই নিদিয়ে সেয়া পথাৰ বাহিৰা মাছ সোমাই যে।
দুনিয়া মাছ কেনে সোমাই।
ধেই সোমাই একে শিঙি মাছ, কাৱৈ মাছটো একে বহুত আৰু। কাৱৈ মাছ, শিঙি মাছ, মাগুৰ মাছ,
অ', কাৱৈ মাছটো খাই বৰ ধুনীয়া লাগে ন। অ', ডাঙৰ-ডাঙৰ হ'লে তাত চাগে টেঙা চুকা শাকে কাৱৈ মাছে কা থাকে বনাই বিয়া তাকে সেইখন আঞ্জা খাব দিয়া ধুনীয়া তাকে। মই ভাল পাওঁ। উম' মই ভা কাৱৈ মাছ আনিলে ৰাখোৱে নহয়।
অ',
খাই ভাল পাওঁ যে।
আমাৰ হেৰি ধৰি লও আমি কিনিম খাব নালাগে আৰু এনেই পাই থাকো খাবলৈ পথাৰ ওচৰতে যে।
অ', তাৰ পুখুৰী আছে। উম',
এ উজানৰ মাছ বিলাক আহে যে বৰষুণত।
অ', কাৱৈ মাছ বগাই-বগাই আহে ন।
অ', তাকে দা ডাঙৰ-ডাঙৰ কাৱৈ মাছ একে জালত একে নধৰা হয় লাগি আহে।
উম' জাল পাতে
অ' জাল পাতি এ
এইবাৰ পুখুৰী সিচা সময়ত যাম। ন পুখুৰী সিচাৰ সময়ত খবৰ দিবি। যাম।
অ-অ আহিব একে ঢেই ওলাই আমাৰ বেছি চিহে দিয়ে।
অ', এ পথাৰ কাৰণে এইটো খাই ভাল লাগে ন?
অ দাগত নি পেলাই বেছি দিয়ে মানে। কেইটামান নহয় নহয়, এগাল মান হয় যে এতিয়া ইয়াত ক'ত বেচিব, সেইটো কাৰণে একেও দাগত বেছেগৈ।
অহ আমাৰ সেই ওচৰত সেয়া পুখুৰী পথাৰ আছে যেনিবা, তাতে পুখুৰী চুখুৰী নাই। এ তাৰ পৰা নিয়া। পাই আনে আনি পেলাই বেছেহি। হে ধেৰ দাম। ইয়াত
অ অ
ডেৰশ, দুশ পোৱা পোৱা দাঙিব লাগিব নহলে।
অ
দুশ টকা পোৱা
অ সেই পুৱা আমাৰ ইয়াতো ধৰি লওক আমাৰ ইয়াত কমকে অলপ বেছে, হেৰি গাঁৱৰ মানুহক বেচিলে
অ
এনে আৰু। হওঁ তাত দাগত দি দিয়ে গৈ ধৰি লওক এঘৰ মানুহে কিনে এইখিনি। এতিয়া কি কৰিবা, সেইটো কাৰণে ইয়াত নেবেছে আৰু।
উ চবে মাৰিলে পায় ন? চবে মাৰিলে পায় মাছ।
পায় আৰু এটা চবে জাল পাতেই। অ যোন কেইঘৰে মানে নেপাতে আৰু সিহঁতি আনি খায় আৰু।
অহ
তাৰপৰা আকৌ হম্।
এতিয়া জাল পাতিব হোৱা নাই আৰু
অ এতিয়া পাতে।
আছে
আহ পাতিয়ে আছে।
উম
তেতিয়া মানে হে ব বৰষুণ পৰিলে অলপ বেছিকে লাগে। এতিয়া বৰষুণ নাই যে হে কেইটামান কেইটামান লাগে আৰু বৰষুণ দিলে একে বহুত লাগে। মাক মাগুৰ মাছ, বেছি লাগে একে ডাঙৰ -ডাঙৰ
অহ ', এ, দেছিটো।
চাইনা মাগুৰ নহয়।
কিটোৱা।
চিটো।
উম', চাই লম আগতো নাখাবি হেতু।
অ ', নাই নাখাও সেয়া আমাৰ পথাৰতে ধুনীয়া, ধুনীয়া মাগুৰ -মাছ ওলায়।
উম', উম, মম মাগুৰ মাছ, শিঙি মাছত গে কাৱৈ মাছতো, বেছি ভাল পাওঁ।
উম', মই সেইটোয়ে ভাল পাওঁ। অহ ', মই সেইটোৱে ভাল পাওঁ।
কাৱৈ মাছটো।
অ', কাৱৈ মাছটোৱে ভাল পাওঁ।
উম', আৰু পুঠি যে ডাঙৰ -ডাঙৰ পুঠি কেইটা যে, ছটা- ছটা পুঠি, তাৰ সেকেইটা টেঙা দি খাবিচোন নেমু টেঙা জোল কৰি।
অহ ',
ধুনীয়া লাগে।
সেয়া হেৰি চিটজালত উঠে আমাৰ এতিয়া এইবাৰ মাৰা নাই, মাৰিব, মাৰিছে যদি মই গম পোৱা নাই পথাৰত যোৱা নাই মানুহে মাৰে এনে,
হা,
সেই আগতে পুঠি মাছ ইবাৰ ওলাইছিলে। এবাৰ চাগে মাৰিব চাগে, তেতিয়া,
মানুহ গলে দিয়েই ন, '
অহ ', দিয়ে।
এইকেইটা খাই দিব বোলে।
অহ ', তেনেকে মানুহ হলে দিয়ে ধৰি লোৱা এনে, কিছুমান আকৌ বেলেগ মানুহে মাৰি থাকিলে, তেতিয়া ধৰি লক কিনি আনোৱা,
অ ', - অ', এনে তাৰপা, কিনি আনিলে দামটোও কম, আকৌ সেয়াই বাহিৰা মাছ খাবও ভাল হয়।
অহ ',
কিনি আনিলেও ভাল আৰু সেইকেইটা মাং চা খাবলৈ।
অ সেইকেইটা কিনি আনিলেই হেৰি মাছ আৰু লোকেল মাছ আৰু।
লোকেল মাছৰ হোৱাদে বেলেগ।
আহ আৰু এতিয়া পুঠি পুঠি মাছটো উজানত উঠে নহয়।
অ।
উম।
হা এই যে কিছুমান ৰঙা ৰঙা একেবাৰে ৰঙা ৰঙা হৈ আহে ন পুঠি মাছ চোপাতে দেখিবই ভাল লাগে সেইেই বাহ
অ অ আৰু কণীয়েে হয়।
অ কণী পেটলা পেটলা হৈ থাকে।
খা খাই ভালে লাগে বাৰু
অ তাত তহত পথাৰ এখন ওচৰতে আৰু
অ আমাৰ একে ওচৰতে আহ দেখিয়ে থাকে পথাৰ।
অ তালে জাও আও।
অ এতিয়া সদায় ভাতি পেলাই ওলাই যাওঁ পথাৰ। ভালে
অ খোজ কঢ়াও হয় ন চোৱাও হয় উম আৰু দেখিব মোৰ ভাল লাগে। এটা ভাল চানো হব নহয় একেবাৰে সেউজীয়া হৈ যাব আৰু ধুনীয়া লাগিব।
অ এতিয়া সেয়া ধান ৰুব হেৰি হাল বাইছ আৰু
উম।
উম উ
তাৰ পিছত আকৌ বতাহ মাৰি থাকে যে পথাৰত থাকি ভাল লাগে।
এ স্কুলৰ পৰা আহিলে। বা
অ স্কুলৰ পৰা আহিলে আহিলে পেলাই গাটো অকনমান বেয়া লাগিছে সপলা শুইছে।
অ ভাত পানী খাই হৈছে
অ ভাত পানী খাই হৈছে শতা
উম এনে গ গম বনা দিব জুলাই মাহতে গৰমৰ মানুহ দিব চাগে ন
আহ
সেয়াতো জুলাই মাহতে দিয়ে মানে
অ এ জুলাইতে দিব
কিছুমান আকৌ ঠাণ্ডাও বন্ধ দিয়ে গৰমও বন্ধ দিয়ে
অ নাই আমাৰ ইহঁতৰ হেৰি ঠাণ্ডা মানে পৰীক্ষা শেষ হৈ যোয় তেতিয়া সেইকেইদনে বন্ধ পাই পাওঁ
অ
বছৰেকীয়া পৰীক্ষা শেষ হয় যে এনে ঠাণ্ডা বন্ধ নি দিয়া গৰম বন্ধ দিয়ে
হয়। এতিয়া কি কৰি আছ আ
অ এনেয়ে বহি আছো তাইক শুব দি পেলাই এনে বাহিৰত বহি আছো গৰম লাগিছে ভিতৰত সোমোৱা নাই বাহিৰতে বহি আছো গছৰ তলতে
বিয়া ক'বাত গৈছিলো যে আহিলি গোৱা
অহ আহিলো গৈ
উম
আহি
ডায় নক
অ সদায় মানে এইকেইদিন যাব লাগিব তাৰপিছত এমাহ মান যাব লাগিব আ তাৰপিছত আৰু নাযাও আ তাই ঘৰতে থাকিব তেতিয়া
উম তাই শিকি আছে যে সেইটো এমাহ হ লাগিব শিকোংতে
অ মাহ লাগিব এতিয়া সিহঁতৰ ঘৰত থাক তা মানুহ নাই যে মই ৰখি দিমগৈ
উম হয় দে সৰু ল'ৰা ছোৱালী ন থাকিবই লাগিব নহলে দিগদাৰ হব
সেইটো কাৰণে আমনি কৰি থাকে যে সৰু ল'ৰা ছোৱালী এতিয়া মাঁক নাথাকিলে আমনি কৰে। এতিয়া মই ৰখি দিছোংগৈ। তেওঁ আজি আমনি কৰি আছে। অকন গাটো বেয়া তাও।
উম গাখীৰ গাখীৰ খাই আছিলে গাখীৰ। সি লাগে।
অঁ। চৰ্দি লাগিছে একে।
অ
গোটেইটো আমনি কৰি আছে তাৰ পৰা সেয়া টোপনি গলা টোপনি যাওঁতে খুৱাই পেলাই থৈ পেলাই আইতাক ঘৰত আছে যে থৈ পেলাই গুচ পিন্ধিলো।
তাই কে কিমান সময়ত পায় হি আকৌ?
তাই পাব হিয়েই। হেৰি তিনটা বাজি গ'ল নহয়। তাই চাৰিটা পাঁচটা মানত পাবহি চাগে।
উম উম
উম তাৰ পৰা হেৰি। আক কি বুলি কয়? এই আহিলে স্কুলৰ পৰা?
অ' আহিলে। আহি লৈ পেলাই হেইয়া গা পা ধুইছে আৰু ভাত চাট খোৱা নাই তাই মইহে খালো। বনাই লৈ পেলাই। তাই হে গা পা ধুই কৰি খাব আৰু। কিবা লিখাত পঢ়া আছে চাগৈ সেইয়া লিখি আছে।
অহ।
লিখি কৰি লৈ তাৰপিছত খাব আৰ। খাই পেলাই তেতিয়া ৰেষ্ট ল'ব আৰ। দে হ'ব দে ৰাখ। সোনৰ?
অ' হব। হ'ব দিয়ক। উম।